হেল্ল', অ কোৱা এ আছো এনেই-
বাকী এতিয়া বিজনেচ কিবা কৰিব লাগে, এনে আছা যদি-
অ কৰিম কৰিম বুলি ভাবিছো আৰু লগৰ এজনীও- কৰিম বুলি কৈছে কিন্তু এতিয়া নকৰো মানে অলপ পিছত।
অ', এ পঢ়া শুনা কৰি আছা নে এৰিলা?
উম, কৰি আছো বাৰু এতিয়া।
উ কিহত পঢ়িব আহিছা।
এবাৰ বি এ।
অ ঠিকে মানে পঢ়ি থাকা, মই নাই এৰিলো মই-
অ', অ'।
মানে বিচনেছ সৰুকৈ আছে, কৰি আছো এতিয়াতো এনেকেই।
অ', ঠিকে আছে।
কৰিলে হ'ল আৰু কিবা এটা।
উম। বাকী, যদি কৰিব বিচাৰা কিবা বিজনেছ এটা কৰিব পাৰো একেলগে।
হা হা, কি কৈছা?
যদি কিবা বিজনেছ কৰিব বিচাৰা কৰিব পাৰো একেলগে।
অ', পাৰিম বাৰু কৰিবলৈ, কি কৰিম বুলি ভাবিছা বা তুমি আকৌ?
উ, তুমিতো এতিয়া ক'ব গ'লে তুমি হেৰি কৰা কাপোৰৰ বিজনেচ কৰিব পাৰিম দুই এটা।
অ', কাপোৰৰ পাৰিম বাৰু।
উম, তুমি ধৰ এতিয়া বেলেগ কাপোৰৰ এতিয়া আমি পিচ-চিচ আনি পেলাই তুমি চিলাই কৰিব পাৰিবা।
অ'।
উম, বাকী মইয়ো এটা মেচিন পাই নহয় এনেকোৱা হেৰি কাপোৰত মানে ইষ্টিকাৰ চিপকাবৰ কাৰণে।
অ', অ'।
ইষ্টিকাৰ লগাব কাৰণে, ইটো মেচিন আনি কিনে কাপোৰ হেৰি তাত আনি কিনে মানে এনেকা চাব চফা কাপোৰ আনি কিনে, ত' তাত আমি হেৰি কৰিব পাৰিম ষ্টিকাৰ লগাব পাৰিম।
অ', পাৰি বাৰু। উম, উম।
অ', তুমি ধৰ চিলাইতো জানেই চাগে এনেও?
অ', জানো মানে অলপ-চলপ জানো আৰু মামিয়ে শি শিকাইছিলে তাতে, আৰু অলপ শিকিলে পাৰি যাম।
উম, তে তুমি কাপোৰ-চাপোৰ চিলাব পাৰিবা সেই কৰিব পাৰিবা।
উম, এতিয়াতো এনেইও ষ্টাৰ্ট নকৰা, পিছতহে কৰিবা।
উম।
মানে কেইদিনমানৰ ধৰা, কেইদিনমানৰ পিছত।
উম, তুমি এতিয়া শিকি লোৱা শিকি কৰি হেৰি কৰি লোৱা, তাৰছত ধৰ কাপোৰৰ পিচ আনি কিনে তুমি কাপোৰ চিলাব পাৰিবা। ছোৱালী মানুহৰ তোমালোকৰ ধৰা ফ্ৰক-চ্ৰক এইবিলাক। এনেকুৱা কিবা-কিবি এ আছে নহয়, সেইবিলাক চিলাব পাৰিবা তুমি।
অ'।
পাৰিম বাৰু।
উম। আৰু এতিয়া চাদৰ মখলা বিলাক কিবা-কিবি চিলাব পাৰিবা আৰু এ চাদৰ মেখেলাটো বেছি বেছিলে ধৰ ব্লাউজও চিলাব লাগে ন এখনৰ? ধৰ আমি তাতে চিলাই দিব পাৰিম তোমালোকে
উম, আজিকালি চাদৰ মেখেলা কিনাত কে কিনাতকেতো হেৰি কি আছিলে মানে চিলাই দিয়াটো বেছি লয়।
উম। এতিয়া, এতিয়া কাপোৰ চিলালেটো এতিয়া আকৌ বেলেগ ত মানে অ, কাপোৰ কিনিলে মানে আকৌ বেলেগকে চিলাব লগীয়া হয়। ত আমি আমাৰ দোকানতে যদি চিলাইটো ৰাখিথওঁ তেতিয়া কাষ্টমাৰে ভাল পাব।
উম।
লগালগ ধৰ কাপোৰ কিনি কিনে লগালগ তাতে চিলাই কৰি একেবাৰে লৈ যাব পাৰিব তিতিয়া।
উম উম ঠিকে।
শিকি থাকিবা তুমিও লাহেকে এনেকে, শিকি থাকিবা তুমি।
অ শিকিম অ অ শিকিম।
কৰ্চ চচ কৰি ল'ব পাৰিবা তুমি যদি পাৰা মানে কৰিব বিচাৰা।
অ শিকিব লাগিব।
উম,
তুমিও এনেকৈ কিবা মেচিন চেচিন আন কেনে ৰেডি কৰি থৈ দিবা আগতেই।
উম। মই মেচিনতটো এনেকে চাই আছো বাৰু এনেকে পালে মানে আনি থমে।
অ অ,
আৰু কাপোৰ মানে হ'লচেলত, কাপোৰটো ল'ব কাৰণে মইও কণ্টেক্ট কৰি আছোঁ মানে ক'ত মানে ভাল কামত পাওঁ ধৰ। ভাল কাপোৰ।
এনে হব, ফুৰিব যাবলৈ পাৰি এনে ক'ত যাম বুলি ভাবিছা।
এতিয়া তো অলপ গৰম বতৰ, অলপ ঠাণ্ডা জেগা ফালে যাব লাগে। যেনেকে অৰুণাচল, শ্বিলং, মেঘালয়, এইফালে যাব পৰা যায়।
অ পাৰী যাবলে। কেইদিনমান তাতে থাকি কৰি আহিব লাগে, কিমানে ধৰা আইনেওতো ইমান যাব নাপাওঁ ন সেইকাৰণে মানে-মানে ধুনীয়াকে ঘৰি পকী আহিব পাৰাকে, যাব লাগে আৰু
উম, অ।
তোমাৰ যদি কোনোবা লগৰ চবৰ আছে ক'বা আৰু তেতিয়া মানে
কম কম মোৰ বাৰু লগৰ কেইজনীক ক'লে যাব। তোমাৰ লগৰ কেইটামানক ক'বা যাব পাৰিব।
মোৰ লগৰ আছে হেৰি ল'ৰা পাঁচটা মান আছে, ছোৱালীও আছে চাৰি পাঁচজনি মান।
অ, গ'লেই হ'ল আৰু মিলাই কিনে।
মানে সৰহকে গ'লে ধৰ মানে একেলগে ভাল লাগিব ঘূৰি
উম উম ভাল লাগিব বাৰু
কিন্তু লগৰবিলাক গ'লে বহুত বেছি ভাল লাগে।
উম
মোৰ লগৰ কেইজনীমান যাব সুধি চাম মই কেতিয়া, মানে সুধিকেনে তোমাক কম তাৰপাছত তুমি ক'বা কেতিয়া যোৱা।
অ হব বাকী তুমি যে কৈছিলা, পাৰ্লাৰ খোলাৰ কথা এইটো কেতিয়া হেৰি কৰিব ভাবিছিলি,
অঁ পাৰ্লাৰটো এতিয়া মই শিকি আছোঁ জাষ্ট, তেজপুৰ তাৰপিছত তাতেই অলপ, অলপ চলপ হৈছে বাৰু তাৰপিছত এতিয়া শিকা হোৱাৰ পিছত মই। খুলিম।
উম, ক'বা যদি তোমাৰ মানে পইচা চইচা কমি‌ হয় ইনভেষ্ট কৰিবলীয়া হয় তেতিয়া ক'বা মোক। মানে অলপ চলপ ইনভেষ্ট কৰিব পাৰিম তেতিয়া তোমাৰ লগত।
উম উম, এতিয়া অলপ বেছি দিন হোৱা নাই ন মই শিকা।
তুমি অ কৰ্চটো কৰি লোৱা বাৰু শিকি লোৱা ভালকে।
আগতে এনেই আৰু কৰি দিছিলোঁ কি বেলেগ, নিশিকাৰ আগতে অলপ চলপ এনে কিবা কৰি দিছিলো। এতিয়া শিকিবলগীয়া হৈছে।
সেইকাৰণেটো পাৰ্লাৰটো বহুত হেৰি আছেটো।
উম।
আৰু এনে বিয়া ফাংচন কিবা কিবি এনেকুৱা সৰু বস্তু বিলাকতো কিছুমানে মাতে ন এতিয়া।
উম, উম।
মানে মেকআপ কৰিবৰ কাৰণে মাতে ধৰ। তোমালোকে শিকি ললে তাত কনটেক্ট পালেই হৈ যাব বহুত ধুনীয়াকে কনটেক্টও ল'ব পাৰি সেইবিলাক।
উম ভালকে শিকিলেহে মোক কন্টেক কৰিব। ধৰা যদি বেয়া কৰি দিওঁ কোনেওটো কণ্টেক্ট নকৰিব ন। সেইকাৰণে এইকেইদিন মানে তিনিমাহমান, চাৰিমাহমান কৰি কেনে তাৰপিছত অলম তেতিয়া আৰু খুলিম বুলি ভাবিছো। ভাবিছো মানে খুলিবই লাগিবই। চাৰিমাহ মানে অলপ বেছি কেইদিন বহুত দিনে লাগিব চাগে কাৰণ চুলিৰো কিবা-কিবি শিকিব লাগিব। মেকআপ ধৰা ধেৰ কিবা কিবি শিকিব লাগিব ন। উম।
অ বস্তুখিনি বুজি পাবও লাগিব মানে কোনটো বস্তুত কি লাগে এইবোৰ চব ভালকে শিকি ল'ব লাগিব ন। কাৰণ পতককেটো নহয় বাৰু। টাইম লাগিব অলপ।
উম। অ মাজন
মোৰ লগৰ এটাও আছে মানে হেৰি চুলি-তুলি কাটে ধৰ ল'ৰা মানুহৰ হেৰি কৰে। ত তাকো তাতে মানে একেলগে কৰি দিব। চা এতিয়া তোৰ ল'ৰাৰো হয় যাব, একচাইডে ছোৱালীৰো হয় যাব ধৰ।
অ ল'ৰাবিলাকো আজি-কালি শিকে বাৰু তেনেকেই। বেছিভাগ আজি-কালি ল'ৰাবিলাক যে মেক-আপ শিকে যে।
পাৰ্টিত ল'ৰাবিলাকে মেক-আপ কৰি দিয়ে। ছোৱালীটো আজি-কালি ইমান নেদেখোৱেই। মানে আছে বাৰু কমকে। মানে ল'ৰাবিলাকো বহুত আহি গৈছে মেকাআপত।
অ।
বাকী খোৱা-বোৱা এতিয়া?
বাকী ক মায়ে বনাই আছে, মই বনোৱা নাই।
অ পাৰানে নাই বনাব?
জানো বাৰু বনাব।
উম। কি বনাব এতিয়া বা?
জানো তো বনাব গৈছেহে। মই ৰেস্তাত আছো। ইমানে
অ, হাৱা খাই আছা মানে গৰমত।
উম, হাৱা খাই আছো। আমাৰ ইয়াৰ ওচৰতে নদী আছে যে। নদীৰ পাৰৰ পৰা ধুনীয়াকে হাৱা আহি আছে।
অও নদী থাকিলে ভাল পাওঁ। নদীৰ ফালৰ পৰা হাৱাটো আহি থাকে ন ঠাণ্ডাত ন।
উম। হলেও কেতিয়াবা নাহে বাৰু ইমান গৰম পৰিলে বেছিকে।
তোমালোকৰ ভাত বনাইছিল নাই।
উম হো ভাত বনাব লাগিব এতিয়া।
তুমি বনাবা?
মইয়ে বনাব লাগিব মা নাই যে।
ম নাই যে, অ'কে অকে কি কৈছা।
ফুৰি গৈছে যে মা
অ, অ ফুৰিব গৈছে।
বনাই নেকি লাহেকে গৰমত আৰু এতিয়া।
অ লাহেকে বনালে হ'ল। এনেও উ ঘৰত এনে কোন কোন আছে তোমাৰ।
মাহ আছে দেউতা, আইতা আছে
অ
কামত গৈছিলো কামৰ পৰা আহিলো আহিলৈ অলপ। চাহ তাহ খাই ৰাস্তাত গৈ মানে অলপ ফ্ৰেছ হলো বাগৰি গ'ল
উম
সেই এতিয়া ভাত বনাই খাই সোমেই আৰু।
আকৌ হেৰি ইমান গৰম যে আকৌ লাইটো নাহেগে কেতিয়াবা ৰাতি।
উম এই গৰমৰ কি কবা আৰু শুৱ টাইমতে লাইটটো গুচি যাব নে ভাত খাব টাইমতে লাইটটো গুচি যাব।
অ তেনেকুৱাই হয়। আৰু বহুত সময়লৈকে নাহেও গৰম দিনত।
উম চা, ঠাণ্ডা দিনত এনিটাইম লাইট থাকিব নাকাটেই লাইট
যিটো সময় নালাগে সেইটো সময়ত থাকেই যিটো সময়ত না লাগে ধৰা এনো লাইট। টো লাগে বাৰু হ'লেও মানে ঠাণ্ডা দিনত ফেন যেন চলোৱা নহয় ন। গৰম দিনতহে বেছিকে ফেন চেন চলোৱা হয়।
এতিয়া গৰমত তুমি ভাবিবাই লাইটটো আছে অ ভাতকেইটা খাই লওঁ ফেনৰ তলতে। তাত এনেকে বাৰী কৰি ওলাই ল'বা আৰু তাৰপিছত গ'ল লাইট নাথাকে আৰু।
তেনেকুৱাই হয় ন?
উম, খাই হৈ যাব, খাই থাকিব যেতিয়া তোমাৰ ভাত খাই শেষ হব যে। যেতিয়া তেতিয়া লাইন আহিব।
অহ কি ভাত খোৱা হব আৰু তেনেকুৱা সময়।
উম এনেকুৱা লাগে যেন কিন্তু চাই কিনে সে লাইটটো কাটিছে আৰু চাই কিনে সে লাইটটো দিছে।
অ
বাকী এনেই কি খাই ভাল পোৱা তুমি।
মই এ এনেকেতো মম' খাই ভাল পাওঁ।
উম ফাৰ্ষ্ট ফুটতে মানে বেছিকে নেকি।
অ মানে ইমানো নহয়।
অ ভাল লাগে। মম' মোৰতো এনেকা ফেভৰেট ক'ব গ'লে নাই আৰু। যিটো পাও মানে আৰু সেইটোৱে খাই দিওঁ আৰু।
অ' ঠিকে কৰা এনেই হলোন মই সদায় নাখাওঁ।
উম।
ভাল লাগে বাৰু ম'ম'টো খাই।
উম' কেতিয়া কেতিয়াবা কেতিয়াবা উম সেইবিলাকে বেছি ভাল লাগে।
শৰীৰৰ কাৰণে কিন্তু বেয়া আৰু।
উম, সেইটো হয় বাৰু।
যে যিটো বস্তু শৰিৰৰ কাৰণে বেয়া কৈ সেইটোকে খাই ভাল লাগে।
অ' ঠিকেই।
এতিয়া যোনটো সোপ বস্তু শৰীৰৰ কাৰণে ভাল। সেইটো খব দিলে কোনোবাই এই মই নাখাও নহয় ভাল নালাগে কব
অ, এনে তুমি তিতা কেৰেলা খোৱা নে নোখোৱা।
তিতা কেৰেলা মই বহুত বেয়া পাওঁ। তিতা মানে তিতা বেয়া মই দেখিবই নোৱাৰো।
অ,
তুমি।
মই খাওঁ বাৰু অলপ চলপ মানে নহয় আৰু
মই ভাত কেৰেলাটো পাও বাও কিন্তু তিতা কেৰেলাটো,